হেল্ল'। বহি আছো তুমি কি কৰি আছা।
হয় খালো। তুমি খাইছা। আজি মই মাছ দি খালো জিকা দি মাছ বনাইছো। চল আৰু।
কি হু।
সৰু মাছ। বিয়া ভাল। হেল্ল'। হেল্ল'। হয় দুপৰীয়া ভাত কেইটা বজাত খোৱা হা।
দুপৰীয়া পাত।
উম উ ময়ো এটা বজাতে খাই দিওঁ।
সদায় একে টাইমতেই খোৱা নে।
হয় হয়। উ কিহেৰে খাইছা আজি।
আজি মাছ দি খাইছো।
অ সৰু মাছ নে ডাঙৰ মাছ।
ডাঙৰ মাছ।
অ তুমি সৰু মাছ খাই ভাল পোৱা না ডাঙৰ মাছ খাই ভাল পোৱা।
মই ডাঙৰ মাছ খাই বেছি ভাল পাওঁ। সৰু খাওঁ মাজে মাজে খাওঁ বেছি কি ডাঙৰ ক তুমি
মই ডাঙৰ মাছ খাই ভাল পাওঁ সৰু মাছ ইমান এটা ভাল নাপাওঁ।
হয়
আছ তোমালোকৰ ফালে বতৰ কেনেকুৱা?
বতৰ দিয়ে ৰুদ দিছে বহুত গৰম।
আমাৰ ফালে বহুত গৰম দিছে এইকেইদিন।
অ' গৰমৰ কাৰণে একো ভাল নালাগে।
হয় হয়। ৰোমৰৰ ভিতৰত বহিবই নোৱাৰি গৰমৰ কাৰণে, সেইকাণে মই ওলাই গৈ গছৰ তলতহে বহি থাকোঁ।
হয় আ। উ
ৰাতিপুৱা কেইটাত উঠা টুপনীৰ পৰা?
ৰাতিপুৱা উঠোতে উঠোতে ছয়টা চাৰে ছয়টা এনকোৱা টাইমত উঠো। তুমি কেইটাত উঠা?
মই পাঁচটা বজাতে উঠো। মোৰ ৰাতিপুৱা ইমান হয় হয়। মই ইমান ৰাতিপুৱা ইমান শুই থাকিব নোৱাৰো ভাল নালাগে। সাৰ পাই যাওঁ যে পিছত উঠিয়ে যাওঁ।
অ'।
ৰাতিপুৱা উঠি কি কৰা?
ৰাতিপুৱা উঠি অলপ কেতিয়াবা খোজ কাঢ়ো কেতিয়াবা বেছি দেৰি হৈ গ'লে খোজ নাকাঢ়ো। মানে পিছত ৰুম চুম ঝাৰু মাৰু, ব্ৰাছ চ্ৰাছ কৰো, পিছত চাহ খাওঁ। স্কুলত যাওঁ।
অ' মইও ৰাতিপুৱা উঠি কিনে অলপ, খালি ভৰিৰে খোজকাঢ়ো। তাৰপিছত আহি কিনে এ অলপ গৰম পানী খা অলপ গৰম পানী খাওঁ খাই কিনে আধা ঘন্টা পিছত নাস্তা খাই দিওঁ। চাহ খাওঁ অলপ তাৰপিছত ৰুটি ভাজি এবিলাকে আৰু
অ' সদায় কি চাহৰ ৰাস্তা নাস্তা খোৱা ন ৰুটি বাজি এইবোৰ?
মানে বেলেগ বেলেগ খাওঁ। মই ৰাতিপুৱাও ঠিক ব্ৰাছ চ্ৰাছ কৰি অলপ চাহ খাই লওঁ। এক কাপ মান তাৰ পিছতহে বেলেগ কিবা নাস্তা বনাই খাওঁ।
অ'
চাটো মানে খোৱাতটো মোৰ অভ্যাস যে, খালে নাখালে ভাল ভাল নালাগে।
হয়।
তুমি চা নোখোৱা ৰাতিপুৱা?
অ' চাহ খাওঁ, বা চাহ খাই পিছত আৰু খাওঁ ৰুটি চুটি ইমান নাখাওঁ। তাৰপিছাতে স্কুলত গুচি যাওঁ। তাৰপিছত আহি একেবাৰে ভাত খাওঁ।
দুপৰীয়া কেইটাত খাই দিয়া ভাত?
ভাত খাওঁতে খাওঁতে মোৰ দুটা আঢ়ৈটা বাজি যায়। স্কুলৰ পৰা আহি খাওঁ যে
অ' ময়ো এটা ডেৰটা মানতে দুপৰীয়াৰ ভাতটো খাই দিওঁ। পিছত দুপৰীয়া ভাত খাই কিনে কি কৰা?
দুপৰীয়া ভাত খাই অলপ অলপ বহো পাঁচ দচ মিনিট বহি কিনে অলপ খু, খুই মোবাইল চুবাইল টিপো, চিৰিয়েল চাওঁ, এইবোৰে কৰোঁ। তুমি কি কৰা?
মইওঁ ভাত চাত খাই অলপ ৰেষ্ট লৈ তাৰপিছত অকন খুই দিওঁ মই এঘন্টা মানৰ কাৰনে। কাৰনে খু, খোৱাৰ পৰা উঠি কিনে আবেলি অলপ ফুৰো। ৰাস্তাৰ ফালে যাওঁ বাটত অলপ খোজকাঢ়োঁ মানে।
অ ঠিকেই আছে। উ অলপ খোজকাঢ়িবও লাগে হয়।
সদায় ফুৰিব যোৱা।
সদায় নাযাও যেতিয়া মানে গাটো ভাল লাগে মন যায় তেতিয়াহে যাওঁ।
আৰু এতিয়া যে ইমান গৰম সেইটো কাৰণে ওলাই যাব নোৱাৰি।
হয়।
গৰম হৈ থাকে চাৰিওফালে হাৱাটো। সেইটো কাৰণে। তুমি আবেলি নোকোৱা।
এনেই শুই থাকো এনেই মোবাইল চোবাইল তিপো কিন্তু টোপনি যাব নোৱাৰো মানে দিনত। টোপনি নাযাওঁ।
উম মই কেতিয়াবা টোপনি নগলে কিতাপ চিতাপ পঢ়ো।
অ মানে কিতাপ পঢ়ি ভাল পোৱা?
হয় মই কিতাপ পঢ়ি ভাল পাওঁ। উপন্যাস পঢ়ি ভাল পাওঁ মই।
অ এতিয়া কি পঢ়ি আছা আৰু।
এটা পঢ়ি আছো এতিয়া মই অভিশপ্ত ৰাজনন্দিনী।
অ কেনেকুৱা লাগে?
ভালে লাগে ধৰা। পঢ়া ষ্টাৰ্ট কৰিছো হে। লাহে লাহে ভাল লাগি যাব আৰু। যেনেকুৱা চিৰিয়েলৰ নিচাতো লাগি যায় তেনেকুৱা কিতাপৰো লাহে লাহে পঢ়িলেহে পিছত ভাল লাগি যায়।
কিন্তু বাহিৰা কিতাপো পঢ়িব লাগে।
হয়।
কাহানী বোৰ বেছি ভাল লাগে তোমাৰ।
মোৰ ধৰা সমাজিক কাহিনী বিলাক যে নাৰীৰ। কাহিনী বিলাক মোৰ বেছি ভাল লাগে, নাৰীৰ জীৱনৰ কাহিনী বিলাক এইবিলাক পঢ়ি ভাল ভাল লাগে।
উম।
হ'ব তেনেহলে পিছত কথা পাতিম হা।
অ হ'ব।
না কৈছে।